হেল্লৌ' অ কি কৰিছা?
মই এনেই আছো। তুমি-
কিনো কৰিম ফোনটোকেই চাই আছো। আৰু
অ কি চাই আছা।
সেইয়াই আৰু ইনষ্টাগ্ৰাম ইউটিউব- আজিতো আৰু আজিকালিতো আৰু ফোনৰ কাৰণে থোৱাতটো কি ত এতিয়া ফোন নাথাকিলে। মানে মোবাইল নাথাকে নে তেতিয়া কিবা বেলেগ কৰি দেখিলো হয় কিন্তু এতিয়া ফোন আছে। যটো আকৌ মোবাইলে চাই থাকিব লাগিব। আৰু
এইটোৱে টো
উপণকীয়া-
সেইটোয়েতো আমাৰ হাতটো এতিয়া অকল মোবাইলটোত ইনষ্টাগ্ৰাম হোৱাটছএপৰ বাহিৰে কি আছে।
উম আগতে ভাল আছিলে কোন মোবাইল ফোন নাছিলে।
তাৰতো আগতে কথাই নাছিল তেতিয়াতো খেলিব যোৱাৰ কাৰণেও টাইম আছিল আজিকাল এটিয়াটো খেলিব যোৱাতো বহুত দূৰৰে কথা।
উম।
মনে নাযায়চোন অকল মোবাইলটো লে যায়।
আঠখিনে আকৌ ত ক'বই নালাগে।
দিনটোৰ পৰা ৰাতিলৈকে উঠাৰ পৰা এই ইনষ্টাগ্ৰামত ধৰি। ৰিৰ্লচ
ইউটিউবত মে মোক অলপ মানে ভালো মূলতে বেয়াও মূলতে এনেকুৱা-
অ
কিন্তু মোবাইলটোত বহুত বেছিও কৰি থৈ দিছে। অ আমাৰ টাইমতটো ইমান সৰৰে পৰা মোবাইলতটো নাছিল। ন যে তো বহুত ত চবৰে হাতে হাতে সৰু, সৰু
হম হম এইটো ৰা আগতেই আগতে আমাৰ সিহঁত ভাল আছিলে মোৰ ভাল আছিলে। খেলিছিলো কিবা কৰিছিলো বাকী ফোন থছ এতিয়া তোৰ মোবাইল ফোন ত মোবাইলে আৰু
সেইটো আমাৰতো চাগে কৰোণা টাইমত মোবাইলটো হাতত আহিল নহলেতো আমাৰ চাগে। তাত তে মই চাগে মেট্ৰিক পাছ কৰাৰ পিছত মোবাইলটো পাৰালো হয়।
উম
মই মেট্ৰিক পাছ কৰা পাছতো নিজৰ ইচ্ছামতে মোবাইল টো পোৱা নাছিলো। হাইছেকেন মানে দিম সেনেকুৱা টাইমত পাইছো।
উম মই এই মেট্ৰিক টো দিয়াই দি উঠাৰ পিছত বাৰু মই নিজৰ ফোন টো পাইছিলো। বাৰু নোৱা নহয় মোবাইল ফোন পাইছো মই তেতিয়া নিজে কিন্তু তথাপিতো মানে আমি এনেকুৱা নহয় যে মোবাইলটো চাই থাকিম ফোনটোৱে চাই থাকিম মানে আমি যিহেতু সৰুৰ পৰা। ফোন পোৱা নাছিলো ন তাৰ আমাৰ মানে অলপমান এইটো আছে যে অ হ'ব ফোনটো নাচালে আমি। পানী মানুহ থাকিব কাৰণে কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাক ত আৰু ফোন নহ'লে নহ'বই
ফোনটো অ সেইটোয়ে ফোনটোৰ কাৰণেতো বহুত ভালো কিছুমানে হৈ গৈছে বহুতে বহুত বেয়া হৈ গৈছে এই মোবাইলৰ গেম কিবা কিবি কাৰণে। মানে দেখা নাই কিমানে কিমান কি হৈ যায় আছে। মবাইলতো গেম বিলাকত পইচা দি কিনে খেলা এইবিলাকৰ কাৰণেতো আৰু বেছিয়ে বহুতৰে এনেকে বহুতে চুইচাইডও কৰি থৈছে ন এনেকুৱা
উম হম হয় হয় বাৰু মোবাইল মোবাইলে মানে মানুহ মানে মোবাইলে যিমানখিনি ভাল কৰিছে মোৰ মানে ইমান খিনি বেয়াও কৰিছে।
বেয়া মানে এইটো এইটো নিজৰ ওপৰত কথা ভাল। তটো যদি লব ইচ্ছা কৰে ভাল ল'ব পাৰে, বেয়াতটো ইচ্ছা কৰিলে বেয়া ল'ব পাৰে। নিজৰ ওপৰত কথা কিটো এতিয়া সেইটোয়ে আছোন এতিয়া কোনেনো আজিকালি এনেই পঢ়িবলৈ কাৰো মনে নাযায় এতিয়া মোবাইলটোত এতিয়া আমাৰে ক'ব গ'লে মোবাইলতটোতনো বেছিভাগ পঢ়া বস্তু ক'ত বেছি চোৱা যায় ইনষ্টাগ্ৰাম। ই ইনষ্টাগ্ৰামৰ তাৰপিছত হোৱাটছআপত এইটো বেছিকৈ চোৱা যায় ন ত হয় ন। সনেকেতো সৰু ল'ৰা ছোৱালীতো আমাতকেও বেছি মনটো চঞ্চল সিহঁতো আৰু বেছিকে যাব।
উ হয় বাৰু এই কি কম এতিয়া আৰু আধুনিক আধুনিক যগ ম সেইতো মবাইল ফোন লাগিয়েই কিন্তু এফে চাব। লে মোবাইল ফোনটো বেয়াও কৰিছে।
বেয়া কৰিছে কিন্তু বহুত এতিয়াই এনেকুৱা আৰু পিছতো আৰু কিমান কি হ'ব। এতিয়াও এনেকোৱা আছে যোনবিলাক মানে মই মোবাইলৰ বেছিভাগ বস্তুৱে বনাব জানো মোবাইলটো লও হয় কিন্তু মই বহুত বেছি মান মবাইলৰ বিষয় মই ইমান নাজানো কিন্তু মোতকে কম বয়সীয়া ল'ৰা ছোৱালী বিলাকে বেছিকে মোবাইলৰ বিষয়ে জানে কিবা এটা হ'লে পুতুকে ঠিক কৰি দিব পাৰে বা কিবা এটা কি হৈছে কি হোৱা নাই পুতুককে গম পায় কিন্তু মই গম নাপাও এনেকুৱা হৈ যায়
উম বহুত হয় এনেকুৱা এনেকুৱা ক'বই নালাগে মানে কি ক'ম আৰু মানে একদম। মোবাইল ফোন মানে এইটো নকওঁ যে আমাক মোবাইল ফোন নালাগে লাগে আমাকো লাগে। লাগে কেতিয়াবা বিপদৰ সময়ত লাগে আগতে এতিয়া আগতে এতিয়া আগতে মানে ভাতটো ভাবিলে বেলেগে লাগে ত আগতে মগল ফোন নাছিলে আমি কেনেকে আছিলো।
থাকে এতিয়া আগতে তো কিবা কাৰোবাক বেমাৰ হলেও বা কিবা হলেও ফোন ত বেলেগৰ সেনেকুৱা নিজৰ ঘৰতো ফোন নাছিল ন কোনোবা ক'লে। যায় বা চিঠিৰ হিচাপত আছিল আমিতো বাৰু চিঠি পোৱা নাই মোবাইলে পাইছিলো কিন্তু আমাৰতো তেতিয়া কিপেড মবাইল আছিল ন।
উম হুম হয় হয় আমাৰ কি পেড আছিল অকল তে ফোনটো কৰিব পানী।
সেইটোৱে আছিলে তাতো আমাৰ ঘৰত অকল এটাই আছিল আমাৰ মাৰ আছিলে।
আমাৰ দেতা অকল দেউতাৰে আছিলে দেউতাই গাড়ী চলাব যাব আকৌ আহিব তাৰপিছত তাৰপিছত চত হে খাব ক্ৰিকেটো আমি কাক ক ও আমি কি কথা পাতিম কাৰণ লগত।
আমাৰ তেতিয়া ফোনৰ প্ৰতিমান নাছিলে আমাৰ চাগে সেয়া। তেতিয়া কৰোণা আহিল তেতিয় পৰাই চাগে ঘৰত থাকোতে যেতিয়া মোবাইলৰ দৰকাৰ হ'ল তেতিয়াৰ পৰা আহে অলপমান। মোবাইল টো সি আহিল নহল তাৰ আগত মোবাইলটো ইমান সে নাছিল আমাৰ।
হয় হয় সেইটো কথা একদম হছা তেতিয়াৰ পৰাই মানে চাগে মোমবাইল। ঠিকেই আ লাগতিয়াল হৈ গৈছে ফোনতটো তেতিয়াৰ পৰা আমাৰ আ ল'ৰা ছোৱালী বিলাকৰ। অ অনলাইন ক্লাছ কৰিব হ'ল।
অকল সেইটো বুলি নহয় এতিয়া স্কুলৰ মেম চাৰ বিলাকেও চব বস্তু অকল মোবাইলতে দিয়ে। এতিয়া স্কুলতো এতিয়া চলি আছে ভালকে স্কুলতো দিব পাৰে কিন্তু স্কুলত মানে দিয়া হয় সে হুমৱক বিলাক আও আগতে জানো আমকটো স্কুলতে দিছিল কিন্তু এতিয়া স্কুলত নহয় হে মানে মোবাইলত দিব। এইটো হুমৱক কৰিবা আজি কলেজ বন্ধ স্কুল বন্ধ মানে মোবাইলটো নহ'লে মানে আজিকালি মানে আজি কালি নহয়ে নচলে মানে স্কুলতো নচলে এনেকোৱা হৈছে।
অ একদম সঁচা কথা হেই খিনি মানে স্কুলতো মানে ফোনটো নহ'লে মানে নচলেই মানে কি কিয় মানে ইমান ফোনটো মানে মানে কিছুমান ক্ষে ত্ৰত মানে বহুত বেছিকে বেয়া কৰিছে মানে ফোনে মানে মানুহক এনেও মাও বনাই নিছে মানে ক'ব গ'লে আৰু।
সেইটোয়ে তুমি যদি এতিয়া যদি ম ঘৰত ধৰি লোৱা স্কুলত যোৱাৰ আগত যদি মোবাইলটো এবাৰ যদি নোচোৱা তেনেহলে প্ৰব্লেম হৈ যাব যে কি ইনিচ স্কুল বন্ধও থাকে চব মোবাইলতে গাইও বুলি সেনেকুৱা নাই এই কিছুমানৰতো ৰিচাৰ্জ নাথাকিব পাৰে বা মোবাইল নাথাকিব পাৰে ঘৰত এইটো কথা বুজি পাব লাগে ন। কিছুমানতো কিমান দূৰৰ পৰা আহে ত কিছুমানৰ কিমান প্ৰব্লেম হৈ যায়। আগতে আমাৰ ভাল আছিল বৰ্ডত লিখি লিখি দিয়া আছিল আজি স্কুল বন্ধ বা কালি স্কুল বন্ধ হ'ব। কা কাইকাৰ প্ৰগ্ৰেম আছে বাহিৰত বৰ্ডত লিখি থৈ দিয়ে আৰু চবে ছুটি টাইমত চাই কিনে গুচি যায় হেহ প্ৰব্লেম নাই।
উম উম একদম সঁচা কথা এইটো এইটো মানে সেইটো মানে এতিয়া মানে যিমান যি এনাউচমেন্ট কৰিব বাত কিবা কিবা কব চো ফোনত কলে কালি স্কুল বন্ধ অহা কালি স্কুল বন্ধ অহা কালি স্কুল চাই এবাৰ তাছত কি হব অহা কালি পেৰেড টিচাৰ মিটিং আছে যি হওঁক এনিথিং এন চব খি। মোবাইল আছে মোৰ কাৰনে
চব মোবাইলত মানে মোবাইল মানে নহ'লে এতিয়া চাগে লাহে লাহে পৰীক্ষা বিলাকৰ মোবাইলতে পতা হ'ব। হ'ব এতিয়া তাতে দিব লাগিব অনলাইন পৰীক্ষা বিলাক পাতে কিন্তু হ'লেও এই স্কুলৰ পৰীক্ষা। সেইবিলাকৰ চাগে লাহে লাহে হেনেকুৱা হৈ যাব ডিজিটেল হিচাপে স্কুলৰ সকলো সকল ক্লাছ। কৰাটোয়ে চাগে হ'ব এনেকুৱাই মোৰ মানে সেনেকুৱা কয় আৰু কেতিয়াবা কেতিয়াবা। ইমান মানে মোবাইলত হেই হৈ গৈছে।
উ। হয় এনেকোৱা আমাৰে আমি ডিগ্ৰী পঢ়ি আছো মানে কিমান ক্লাছ আমাৰ অনলাইন ক্লাছ হয়।
তাকেতো।
কিমান ক্লাছ আমি অনলাইনত কৰো।
মোবাইলত ক্লাছ কৰা আৰু ৰিয়েলট ক্লাছ কৰাটো বহুত বেলেগ মোবাইলতো তুমি ইফালে যোৱা সিফালে যোৱা বা মোবাইলত মানুহ এটাক তুমি নোচোৱাকে ক্লাছ কৰি থকাটো বহুত বেলেগ হয়। আৰু সন্মুখত যেতিয়া ছাৰ বা মেম থাকিব সেনেকে ক্লাছ কৰাটোতো আৰু বহুত বেলেগ।
উম সেইটো হয় বাৰু কিন্তু এতিয়া কিনো কম যিহেতু আধুনিক যুগ হিচাপতো ফোনটো লাগিবই ন।
কিতো বহুত বেছি মোবাইলৰ এইটো এই কমচে কম তিনি চাৰি বছৰৰ ভিতৰত ভিতৰত বহুত বেছি একদম হৈ গৈছে এইটো তুমি ভাবিছাচোন হয়নে নহয়।
হয় হয় একদম সচা কথা এইটো হয় এইটো মানে
আগতেতো ক'ব গলে সেইটোয়ে আগতেতো এনেকুৱা আমাৰ আইফ এনেকুৱা ধৰি লোৱা এ ই ফোনটো কিছুমানৰ হাতত আছিল বেছিভাগৰ হাততে অ অকল এনেকোৱা হয় নকিয়া ফোন চেমচাঙৰ সেই কিপেড ফোন বিলাকে আছিল। অহ ঘৰতে সৰু সৰু নকীয়া ফোন আছিল। তো' এইটো যেতিয়াৰ পৰা এইবিলাক মানে কি কৰুণাত টাইমৰ পৰাই কব গ'লে কিন্তু হয় আমাৰ আমাৰ ঘৰতো কৰণা টাইমৰ পৰাই মোবাইলটো আহিছে যিহেতু তেতিয়াৰ পৰাই আমাৰ ঘৰতো এনেকে মোবাইল- সে বেছি ভাগৰ ঘৰত সেই কৰুণাৰ টাইমৰ পৰাই মোবাইলটো আহি গৈছিল। এই ক্লাছ কৰিব লাগে এই অনলাইন ক্লাছ হ'ব কিবা হ'ব বুলি অ
কি কম এতিয়া উপায়তো নাই আৰু ফোনটো নহলেওতো নহয় ন
সেইটো হয় ফোনটো মানে কি মোৰ মতে তেনেকুৱা যে ফোনতটো যিমান বেছি ভাল সিমান বেছি মানে বেছি বেয়াটো মানে বেছি হয় ফোনটো তেতিয়া ভাল বুলি ক'ব গ'লে এতিয়া তুমি তাত ভাল বস্তুবিলাক চব পাৰা তুমি নলেজ লব পাৰা তাৰ ওপৰত তুমি কিবা এটা কাম- কৰিব পাৰা বা তোমাৰ ব্যৱায় ওপৰত ধৰি লও কি কৰিব বিচাৰ বা কি পঢ়িব বিচাৰা মোবাইলত চাই চাই কিনে তুমি- কৰিব প কিন্তু সেই সেইটোতো বেছি- বেছিভাগেতো মোৰ মতে নাচায়েই কিছুমানে চাই কিন্তু বেছিভাগে নাচায়।
হয় উম বহুত হয় তাৰ মানে আজি বেছি ভাগছো চাগে বেয়া খিনিয়ে মানি লয় বেয়া খিনিয়ে লয় মোবাইল আমি কিছুমানেহে ভাল খিনি মিক্স মতি কিছুমানো বেয়া খিনিয়ে বিচাৰে সচাঁকে
বেয়া খিনিয়ে তো ক'ব গলে এতিয়া সৰু সৰু ল'ৰা ছোৱালী বিলাকে সেইবিলাকত তো ক'ব গলে দেখা নাই ফোনতে হওঁক ইমানে লাগি থাকে মানে ইমানে লাগি থাকে আমাৰ টাইমত সেইবিলাক আমাৰ ধান্দা নাছিল।
আমাৰ সময়ত আমি খালি আমি খালি স্কুল কেতিয়া যাব লাগে কেতিয়া স্কুল নাযাওঁ কে
কেতিয়া কেতিয়া ছুটি হব কেতিয়া যাম- সেইটোয়ে হোমৱৰ্ক দিলে কেতিয়া হোমৱৰ্কতটো কমপ্লিট- কৰি কিনে কেতিয়া খেলিব যাব পাৰোঁ কেতিয়া কি কৰিব পাৰো কেতিয়া পত পতকে ভাতটো খাই কিনে উঠি যা যাব পাৰোঁ সেইটো আছিল সিহঁতৰ এতিয়া বাচ মোবাইলটো কেতিয়া চাব পাৰিম তেতিয়া চাম মানে ভাত খাওঁতেও মোবাইল লাগিব উঠতেও মোবাইল লাগিব চব চবফালে মোবাইলেই মোবাইল মানে
সস্তাকে ত মানে মোবাইল ফোনটো ন নোহোৱা মানে তুমি ইমেজিনো কৰিব নোৱাৰা কিবা- মোবাইল ফোন সদাৰ কাৰণে নোহোৱা চব মানুহে কি অৱস্থা হ'ব।
বহুত মানে বেয়া অৱস্থা দিব তেতিয়া তোৰ
উম মানে একো আৰু কবই নালাগে তেতিয়া। মানে সেইটো মানে ভাবিবও নোৱাৰি যে যদি ফোনতটো মোবাইল ফোনতটো নোহোৱা‌ হয় যায় কালি এনেকুৱা অৱস্থা কি হ'ব-
এতিয়াতো চ ক'ব গ'লে আমিতো ৰিচাৰ্জ নোহোৱা অও আমি থাকি যাব পাৰিম কাৰণ আমাৰ ইমান একো চাব লগা বা ফোন কৰিব- লগা আমাৰ ইমান নাই কিন্তু কিছুমান সৰু সৰু ক'ব গ'লে ডাঙৰ মানুহকো লাগিবই হয়। কিছুমানৰ বহুত বেছি কাম থাকে।